হেল্ল'।
হেল্ল'!
হেল্ল',
অ, শুনিছ নে?
উ
অ শুনিছ নে নাই?
হেল্ল',
অ শুনিছ নে? হেল্ল' মই শুনি আছো।
হেল্ল'। হেল্ল'।
শুনি আছো মই। শুনিছোঁ অ।
হেল্ল'।
শুনি আছোঁ।
কি কৰিছ?
এয়া এই চাহ খাই আছিলোঁ। তই?
খোৱা বাৰু, ব্ৰাছডাল লৈ ওলাই আহিছোঁ।
অ। তাৰপৰা, ঘৰতে আছোঁ, অ।
তাৰপৰা কি আৰু এতিয়া ভাত বনাম।
উম।
মইয়ো ভাত বনাবলৈ আছে, মই বোলো কালি ফোন কৰিছিলি যে তো বোলো সেইটো কাৰণে ফোন এটা কৰিবলৈ ক'লোঁ।
অ। কেতিয়া আহিলি কলেজৰ পৰা, মানে লক্ষ্মীমপুৰৰ পৰা?
হ'ল দুদিন মান‌ আজি।
থাকিবি?
এ তিন তাৰিখলৈ যামগে।
কেলে?
হেৰি, ইণ্টাৰ্ণশ্বিপ আছে।
কেইদিন?
জানো কিমান দিন হ'ব গম নাপাও।
মই চোন কৰাই নাই ইণ্টাৰ্ণশ্বিপ
জান তহঁতক কেতিয়া দিছে বা?
আমাৰ পোন্ধৰ ঘণ্টা, একত্ৰিশ জুলাই আগত কৰিব দিছে।
অ, পোন্ধৰ আমাৰ এশ বিশ ঘন্টা।
উম, জানো, নাজানো কি কৰে?
এদিনত দুঘন, এদিনত চাৰি ঘণ্টা কৰিলেও ত্ৰিশ দিন কৰিব লাগিব।
অ, সেইটো হয় বাৰু অ। তাৰপৰা বাকী, ভাত কিহে বনাবিগে এতিয়া?
জানো ৰান্ধনীয়ে কি বনাই। মই ভাত নবনাও নহয়। মই এতিয়া গৈ মুখখন ধুই চাহটোহে বনাম।
অ।
আহ, চাহটো বনাই খাই লম। খাই লোৱাৰ পিছত কি বনাই বনাব। আজি কাম কৰিবলৈ বা
বা কি হেল্ল'।
হেল্ল' নাহ অই বোলো, এঘাৰমান বাজিব।
অ।
নেমুৰী
ক'ত আছে নো সেই খন?
এই চিনি নাপাওঁ। তাকো গোটেই পানী বোলে বাঁহ সোপা পানীৰ ওপৰত উপঙি আছে ধেইৰ কালি বৰষুণ যে ইয়াত। আজি কাম সময় হ'ব চাগে আধা বলা বেলা হে হ'ব।
অ', অ',।
এই ঘলে যাওঁ নেকি ভাবি আছো।
হা?
হয়
কি কৈছ?
ঘৰলে যাওঁ নেকি কি ভাবি আছোঁ আজি
অ',।
কি কা? উম', আহিব বাৰ।
মানে তুলি এখন লৈ আহিব লাগিব, বৰ অশান্তি হ'ব। ঘৰলে গ'লে তোলি এখন লৈ আহিব লাগিব, ইয়াত
এই কেইদিন- এই কেইদিনৰ- এই- এইকেইদনৰ- এইকেইদিনৰ কাৰণেনো কি দৰকাৰ তুলিখন আনিবলৈ।
সেইটোও হয়, আৰু সাতদিন মান হে হ'ব, দিনে ৰাতিয়ে কৰিম তেতিয়া। আৰু পাঁচখন স্কিন আছে, মানে পাঁচ শাত পয়ত্ৰিশ চাৰি হাজাৰ টকা কাম আছে।
উম',।
হেই চাৰি হোজাৰ বাহ হ'লেও আকৌ দেখা দেখিকে আৰু বাৰ দিন লাগিব, তই সেইটো গম পাইছ নাই? এদিনত তিনিখন যায় ন'? এদিনত দুশ গ'লোঁ, এদিনত দুশ গ'লোঁ
উম',।
উম', কেইদিন লাগিব তই নিজে ভাব। মই আহ, যিমান দিন হলেওঁ হা', হেল্ল'। অ', কাম যিমান হলেওঁ নহলেওঁ মই তেৰ তাৰিখ, চৈধ্য তাৰিখ মানে যাবগৈ লাগিব। ইণ্টাৰ্ণশ্বিপটো আছে যে।
উম', উম',।
কালি ইমেক্স কম্পিউটাৰলৈ ফোন কৰিছিলোঁ।
তাপা হেৰি এইটো কি বুলি কয়? আকৌ আজি যদি ৰাতি আহ, কাইলৈ ৰাতিটোহে থাকিবলৈ পাবি।
হেল্ল'।
শুনিচন নাই?
অঁ', কালি আই এম এক্সলৈ ফোন কৰিছিলোঁ নহয় কম্পিউটাৰ।
হা?
ইমে ইমেক্সলৈ ফোন কৰিছিলোঁ নহয়।
তাপা?
সিহঁতে কলে ইনষ্টিটিউটটো আমি বন্ধয়ে কৰিম। মই বোলো চেমিনাৰটো ওলাব পৰা হ'বনে কৈছে হ'ব।
উম,
খালি টাইম অ' কি এইটো কি বুলি কয় মই তোমালৈ ফোন কৰিম বুলি কৈ এতিয়ালৈকে ফোনে কৰা নাই চোন। ই বা ভাবিছে নাই ভবা জান।
উম,
মই ভাবিছো কথা এটা, এই আমাৰ এইখিনিতে মেচিন এটা আছে ফকলেন এটা।
উম,
তাৰ ওপৰত উঠি লও, নেটটো পাম।
তাকেহে।
ইয়াত মেচেজ এ নাযায় মাজে, মাজে, ইমান শ্ল' নেট চলে নহয়।
তেনেকুৱা হয়ে পাহাৰৰ মাজত।
কতনো পাহাৰৰ মাজত, পাহাৰলে তিনি কিলোমিটাৰমান হ'ব, বেছিহে হ'ব। চাৰে পাঁচ কিলোমিটাৰ মান হ'ব। খালি পাহাৰত বৰষুণ দিয়া পাঁচ মিনিটৰ ভিতৰত গোটেই পানী যায়। কিবা কৰি আছনে কিনো?
খাইহে আছো।
চাহ?
উম, উমহ, মাহঁতক দিলে দিলো মে চাহ নহয় হেৰি চিৰাই গাখীৰে খাই আছো, মই এতিয়া ভাত বনামগে যে মোৰ গাটো মানে মোৰ এখিনি মনত ভাল লাগি থকা নাই।
মা কেতিয়া অ' কি মাহঁত ভাল হৈছে নে?
মা ভাল হোৱা নাই?
ফাদাৰৰ?
খবা অকমান ভাল হৈছে আৰু আকৌ পথাৰত মাৰিব লগা হৈছে যে।
উম, গ'ল নে কিনো এতিয়াব তেহ'লে?
এতিয়া পথাৰৰ পৰা আহিছে।
মাটি কোনে ৰুব?
মাটতি তাকে জানো এইবাৰ মই ৰুইছিলো মই হেৰি ভণ্টি এটাৰ পিছত এইবাৰ জানো কি ক মই তাৰবাৰ যদি সোনকালে আহিব পাৰো গুচি আহিব লাগিব।
উম, ক্লাছ আৰম্ভ নহ'ব নেকি আকৌ?
ক্লাছ ইয়ৰহে আগষ্টতহে আৰম্ভ হ'ব।
ত' দেখোন ইণ্টাৰ্নশ্বিপে বিশ বাইশ তাৰিখ অ বিশ পঁচিশ তাৰিখ পাই লাবগে লাগিব এশ বিশ ঘণ্টা হ'লে।
এ সেইবোৰ মিলাই দিম বুলি কৈছে।
তহঁতৰ ছাৰে কৰাইছিল ন ইণ্টাৰণশ্বিপ টো? হেল্ল' ইউনিভাৰ্চিটি ছাৰে কৰব এতিয়া ইণ্টানচিপ?
নাই কৰোৱা।
অ',
বেলেগ
মই মানে কং কাৰিপ টো কৰিলে ইয়াৰ পৰা নগ'লেও হয় কিন্তু চাৰ্টিফিকেটখন আক চামগুৰি প নিব লাগিব যে।
অ',
সেইটো প্ৰব্লেম হৈছে আৰুকৌ মই আজি পৰাগডালে কৌবাৰ ফোন কৰিম কিনোকয় কিনো নকয়?
কৰ' পৰা
এই যোৱাবাৰি পৰা সত্ৰত যে থাকে তালে
মই হেৰি এইটো কি বুলি কয় অ আমাৰ পা মানুহজন পানী গাঁওৰ যোনজনে শিকাইছে
পইচা দিব লগা হৈছে নে
অ
কিমানকে
ওৱান থাউজেণ্ড ওৱান থাউজেণ্ড ন নহয় ফিফটিন হাড্ৰেড
পোন্ধৰশ
ফাৰ্ষ্ট অ
উম কেইটা মানুহ মানে ষ্টুডেণ্ট কেইটা
বাৰটা
কোনে কৈছে
অ
ওঠৰ হাজাৰ টকা পাইছ দেখোন
উম
টিচাৰ হয় নে কিবা বেলেগ
অ নহয় তাৰ হেৰি নিজৰ হেৰি আছে যেনেকে এ এইবোৰ প্ৰশিক্ষন দিয়া মানুহ থাকে নহয়। অ প্ৰক্ষিশণ দিয়া মানুহ থাকে নহয়, হেৰিয় বনোৱা এনেকুৱা
দে হ'ব দে মই চাহ বনাওগৈ
অ অ ঠিক আছে উম